হেল্ল' নমস্কাৰ
নমস্কাৰ
অ শুনিছো?
আপুনি শুনিছে হয়। মই শুনি আছো আপুনি শুনিছে নে মোৰ কথা।
হয় শুনি আছো আপুনি বৰ্তমান ব্যস্ত আছে নেকি?
নাই মই
আপুনি ব হয় ঠিক আছে মই আপোনাক মই অসমৰ জাতি উৎৱ বিহুৰ বিষয়ে কিছু কথা সুধিব বিচাৰি- আপুনি যদি অৱগত মোক জনাব-
হাইছা নাম দিয়।
আপোনালোকে যে আমাৰ জাতীয় উৎসৱ বিহুটতি পালন কৰে। সেইটো বাৰু কেনেকে পালন কৰে বা বছৰত- কেইটা বিহু উদযাপন কৰে মোক অকমান জনাবচোন
হয় আমি আমাৰ অসমত অসমতো সকলোৱে বিহু, উৎসৱ পালন কৰে কিন্তু জাত- গ ভেদ বেলেগ বেলেগ হয় হয়ে ন আহ কিন্তু আমাৰ ইয়াত আমাৰ ইয়াতে সাত দিন পালন কৰা হয় আহ প্ৰথম হ'ল বহাগ, প্ৰথম আমি তিনিটা বিহু কৰোঁ তিনিটা বিহু প্ৰথম বাগ বিহু বহাগ বিহুত সকলোৱে বহাগ, বিহুত আমি স সকলোৱে ৰং ধেমালি কৰো আহ ব বহাগ বিহুত আমি স- সকলে ৰং ধেমালি কৰি আহ- অ নতুন কাপোৰ পিন্ধোও প্ৰথম দিনা নতুন কাপোৰ পিন্ধে গৰু গা ধুৱা হয়। তাৰ পাছত সকলোৱে ৰং ধেমালি কৰে
তাৰ পাছত সকলোৱে আহ ইজনে সিজনৰ ঘৰত আহ
চাহ জল পান খায় পিঠা পনা খাই ঘৰে ঘৰে পিঠা পনা বনোৱা হয়। এনেকুৱা প্ৰথম বহাগ বিহু তাৰ পাছত আহিল আমাৰ কাতি বিহু কাতি বিহুত আমি সকলোৱে পথাৰত এতিয়া যিহেতু বহাগ বিহুত আমি খেতি কৰো খেতি কৰি। সেই খেতি খিনিৰ কাৰণে সকলোৱে সেই কাতি বিহুত প্ৰাৰ্থনা কৰে তাত প্ৰাৰ্থনা মানে হ'ল- অ পথাৰত চাকি, বন্তি দিয়ে চাকি বন্তি লগাই প প্ৰাৰ্থনা কৰে আহ চোতালৰ তুলসীৰ, গুত থাপনা পোনা সজোৱা হয় তাৰ পাছত
আহ তাত তাৰ পাছত সকলোৱে ঘৰে ঘৰে মাহ প্ৰসাদ খায়।
হয় হয়।
তাৰপাছত আহিল মাঘ, বিহু মাঘ বিহুত মাঘ বিহুত তটো হ'ল তাৰ মানে এতিয়া বহাগ বিহুত খেতি কৰা হয় যিহেতু হয় নে? তাৰ তাৰ পিছত আহ কাতি বিহুত তাৰ আহ চাকি খেতি জ্বলাই যাতে খেতি হয় হয় তাৰ পাছত সেইখিনি যে আমি চাকি বন্তি লগালোঁ বা খেতি ভাল হোৱাৰ কাৰণে সেই মাক বিহুত তাৰ মানে সেই খেতি খিনি যিহেতু অ ওলাই মানে হয় খ হয় সেই খেতি আমি সকলোৱে কাটো সেই খেতি খিনি কাটি ঘৰলৈ অনা হয় শস্যৰ খিনি। ঘৰলৈ অনা হয়, তাৰ পাছত অনাৰ পাছত সকলোৱে মানে সেই মাঘ বিহুত খেতি যিকোনো মানে অ- যিকোনো সেউজীয়া শাক পাচলি সকলোৰে ঘৰে ঘৰে মানে কি আমদানি হৈ পৰে তে তেনে সেনেকে তাৰমানে কি সেই মাঘ বিহুটোৰ মূল উদ্দেশ্যটো হ'ল মানে, সকলোৰে ঘৰত মানে কি আহ ভোগ ভোগ ভাত খোৱা হয় মানে সকলোৰে ঘৰত যিহেতু, আহ চব বস্তু পোৱা যায় সেনেকুৱা, তাৰ মানে সকলোৱে সেই খিনিৰে তাৰ মানে লগে ভাগে খায় আৰু হয় উম। তাৰ পাছত সেই মাক বিহুত প্ৰথম দিনা হ'ল উৰুকা উৰুকাৰ দিনা আমি সকলোৱে
অ প্ৰথম দিনা আমি সকলোৱে হে কৰো যে অ মেজি প্ৰথম দিনা হ'ল আহ লগ আমি সকলোৱে খ এটা খানা খাও বা অ লগ ভাত খাও সেনেকুৱা হয় নে? বুজি পাইছে নে? হয়। হয় লগ ভাত খাও সেই তাৰে পিছত তাৰে, পিছত অ মে যি মেজি সজা হয় মেজিত তাৰমানানে আমি যিহেতু লগ ভাত খাই
হয়। হেল্ল' হেল্ল' অ অ মাজতে অলপ ভইচ দুইটাৰ মতে বন্ধ হৈ গৈছিল আহ শুনিছো কওক এতিয়া।
অ অ মাঘ বিহুত সকলোৱে তাৰ মানে কি মেজি এ খ আমি লগ ভাত খোৱাৰ দিনা তাৰে পিছৰ দিনা মেজি জ্বলোৱা হয় মেজি ম সকলোৱে তাৰ মানে ঘৰৰ মানুহ মেজি জ্বলাই মেজি জ্বলাই আহ নিজৰ ৰোগ ৰোগ বিলাক নহোৱাৰ কাৰণে সেই মেজিত আহ চাকি দিয়ে তামোল পাণ দিয়ে চাকি দিয়ে অ মাহ প্ৰসাদ দিয়ে, সেনেকুৱাকে। বুজি পাইছেনে আপুনি?
বুজি পাইছো দিয়ক অ শুনি আছো আপুনি
অ অ অ হয়।
উ তে তেনেদৰে ভোগালী বিহু বা মাঘ বিহুতটো পালন কৰে আপোনালোক
হয় হয় কৰো।
হয় আৰু কিবা জনাব নেকি ভোগালী বিহুৰ বিষয়ে? নে মই বেলেগ
সুধক অ বেলেগ সুধ সুধিব পাৰিব আপুনি।
ঠিক আছে আপুনি তিনিটা বিহু বছৰত পালন কৰো বুলি কলে যেতিয়া সেই তিনিটা বিহুৰ ভিতৰত আপুনি আটাইতকৈ বেছি কোনটো ভাল পায়? বা ডাঙৰ বুলি ভাবে এইটো জনাবচোন অল মনৰ ভাৱটো
অঁ। মই মই মই মই যোনটো বিহু চবতকৈ ভাল পাওঁ সেইটো বিহু। হ'ল বহাগ বিহু বহাগ। বিহুত তাৰ মানে সকলোৱে ৰং ধেমালি কৰে যিহেতু হয়নে। ৰং ধেমালি কৰে বা নতুন কাপোৰ। সৰু পিন্ধে সেইকাৰণে মোৰ বেছিকৈ মোৰ প্ৰিয় বিহুটো হ'ল বহাগ বিহু। মই বহাগ বিহুত তাৰ মানে।
বহুত ভাল পাওঁ তাৰ পাছত সেই বহাগ বিহুত হ'ল সাতটা বিহু। সাতদিন পালন কৰা হয়। তাৰ পাছত প্ৰথম।
হাত বিহুৰ নামটো ক'ব পাৰিবনে আপুনি।
হয় কব নে?
আঁহ আঁহ যদি পাৰে জনাবচোন। আপোনাৰ অলপ ভইচটো। ক্লিয়াৰ অহা নাই অলপ নেট থকা জাগাত যাব পাৰিলে।
হেল্ল'
অঁ কওঁকচোন সেই সাত বিহুৰ নামটো জনাবচোন মোক।
আহিব।
মই শুনি আছো কওঁক।
হেল্ল' হেল্ল'।
অঁ মই শুনি আছো আপুনি কওঁক। অঁ হেল্ল' শুনি আছো আপুনি কওঁক মই শুনি আছো।
আঁহ আঁহ। ত বিহু বিহু। তাৰ পাছত হ'ল গোহাইছেনে আপুনি তাৰপাছত নল পাতৰ বিহু তাৰ পাছত মালৰ বিহু
অঁ তাৰ পাছত জীয়ৰী বা চনেহি। তাৰ পাছত লাষ্টটো হ'ল সাত। নম্বৰটো হ'ল চৰা চেৰা।
চেৰা বিহু। ঠিক আছে বাৰু আপুনি সাতটা বিহুৰ নাম বৰ ধুনীয়াকে কলে আহ এতিয়া এই গঁসা বিহু যে পালন কৰে আপোনালকে। সেইটো বাৰু ঠাই ভেদে বেলেগ বেলেগ হয় বুলি শুনিছো আপোনালোকৰ ঠাইত কেনেধৰণে গোসাই বিহুতো পালন কৰ অকণমান কবচোন।
আমাৰ ইয়াতে গোঁসাই বিহু বুলি কলে আমি ব গোঁসাঁই উৎস বা। গোসাঁই পালন কৰো। বাঁহ গোঁসাইটো হ'ল হয় বাঁহ গোসাঁইটো হ'ল। বা গোসাঁইটো হল যে ব্যৱসায় হল যে আমি বাঘ গোহাঁইয়ে মানে ভগৱান হিচাপত আমি পালন কৰো। তাৰ মানে বহা অঁ বাঁহ গোসাঁই প্ৰথম অঁ গছডাল বা গছডাল কাটি আনিব তাৰ পাছত সেই বাঁহ গছডালক ধুনীয়া। গা ধুৱাব, ধুৱাই গা চা ধুৱাই পূজা কৰে। পূজা কৰা হয়। তাৰ পাছত সকলোৱে ঢোল ঢোল তাল বজাই।
হয় হয়।
ঢোল, তাল আঁহ ঢোল তাল বজাই কাপোৰ নতুন কাপোৰ। কাপোৰ পিন্ধোৱা হয় যেনে গামোচা ৰুমাল হয়নে তাৰপ সেই তাৰ পাছত ইয়াতে চুলি লগোৱা হয় চুলি বুলি কলে এইটো চুলি চুলি লগোৱা হয়। এতিয়া হয় যে এটা শংখৰ দৰে দিয়া হয় চুঙাত। ত চুঙা চুঙা তেনেকুৱা উ
চুঙা আকৃতিৰ বস্তু দিয়া হয় আৰু। অ তাৰ পিছত সেইটো পূজা অৰ্চনা কৰে আপোনালোকে।
হয় পূজা কৰি সকলোৰে ঘৰে ঘৰে আহ। সকলোৰে ঘৰে ঘৰে লৈ যোৱা হয় তে সকলোৱে সেই গোঁসাঁই বিহুত। দিনা সকলোৱে আশীৰ্বাদ পায় আশীৰ্বাদ পাই সকলোৰে মং। গল হয় সেইকাৰণে সকলোৰে ঘৰে ঘৰে। আগৰ সান পুৰৱা হয়।
হয়।
উম।
আৰু অ আপোনালোক। যে এই সাত বিহু পালন কৰে বাৰু শুনি আছো শুনি আছো। ঠিক আছে বাৰু বহাগ বিহু যে পালন কৰে সেইটোতো বহাগ মাহত। পালন কৰে আপুনি জানে মইও জানো কিন্তু সেইটো ইংৰাজী। কোনটো মাহত পালন কৰে আপুনি জানেনে।
হয় ইংৰাজী এপ্ৰিল মাহত।
হয় বাৰু ঠিকে আছে আৰু। মাঘৰ বিহু বা ভোগালী বিহুতো যে পালন কৰা হয় সেইটো বাৰু মাঘ বিহু মানে মা। মাঘৰ মাহ বুলি জানো। কিন্তু ইংৰাজী কোনটো মাহত পালন কৰা হয়। আপুনি জনাবচোন!
ইংৰাজী ডিচেম্বৰ মাহত পালন কৰা হয়।
অ। ডিচেম্বৰ নহয় চাগে এইটো জানুৱাৰী মাহত হব জানুৱাৰী মাহৰ মাজ ভাগত হ'ব।
অ অ হয়। আৰু কাতি বিহু কাতি বিহুতটো আমি অসমীয়া জানো কাতি মাহত পালন কৰা হয় বুলি। কিন্তু এই এইটো ইংৰাজী কোনটো মাহত পালন কৰা হয় আপুনি। ক'ব পাৰিবনে।
হয় অলপ অ আন মানান ক। অ অক্টোবৰ মাহত হয়। হয় উম উম।
আপুনি। আপুনি এতিয়া বহাগ বিহুটোকে আটাইতকৈ ডাঙৰ বিহু বুলি ভ ভাবিছে বহাগ বিহুটোৱে বেছি ভাল। ভাল পাইছে আপুনি আপোনাৰ লগত এইটো নাচ গান হয়নে বাৰু।
হয় হয় সকলোৱে ডেকা গাভৰু হেল্ল'।
অ বিহ বিহু বিহু। অ।
সকলোৱে ডেকা বুঢ়া মিলি।
হয় জানো কিন্তু এ ষ্টেজত বেছি নাজানো। এনে আৰু গাঁৱত নাচো এনেকুৱা।
ঠিক আছে বাৰু আপোনাৰ পৰা আজি এইখিনি জানিব পাৰিম। উম বহুত মই সন্তুষ্ট লাভ কৰিলো আজিলৈ হ'ব বাৰু পিছ চলে আৰু কেতিয়াবা কথা পাতিম।
হয় ধন্যবাদ ধন্যবাদ বাইদেউ ধন্যবাদ।